ল্লো', হেল্ল',
হেল্ল', অঁ কি কৰিছা? কি কৰিছা? উঠাই নাই?
উঠিলো মানে এনে খোৱা কৰি আছো।
কম বুলি কৈ অ', অ',। অ', মই এনেই অকমান ওলাই আহিছো দৰজি ঘৰ পা আহো।
উম- উম। খবৰ ভাল?
অ
খবৰ ভাল নাই একৈছোন।
খবৰ ভালেই, তোমাৰ? সেইটো চাবি ইমান আচ্ছা- আচ্ছা ক'তো ফুৰিব যোৱা নাই?
নাই যোৱা তুমি?
কিয় নাই যোৱা অ'?
যা অহ অ যাম মানে কেইদিনমান পিছত ভাবিছো বাৰু।
অ অ ক'ত যাবা? আচ্ছা কেতিয়া যাবা?
উম, তোমাৰ মই পোন্ধৰ তাৰিখ মানে যাম।
আচ্ছা গাড়ীত যাবা নে অ লৈ যাবা মোকো মইয়ো যাম
অ কণ্টেক্ট কৰি আছো তোমাক
প পইচা চইচা
পইছা তোমাৰ মানে আমাৰ ইয়াৰ পৰা ওচৰ হয় বহুত মানে ওচৰ মানে তোমাৰ আমাৰ ইয়াপা মানে ওচৰ হ'ব অলপ
অ তেনেহলে মই তোমালোকৰ তালৈকে যাব লাগিব
অ
কোৱা
এক মিনিট ৰ অ
হেৰিপা
উম
হেল্ল'
হেল্ল'
অ কোৱা
কোৱা
অ বাকি আৰু ক'ৰবাত ফুৰিব যাবানে
বাকী নাযাও নেকি কতো আৰু
অ অ এইটো এতিয়া তোমাৰ ভাল মই গৈ আছো
অ কণ্টেক কৰিবা কৈছো গলে
অ কৰিম
উ চাহ খালা
চাহ খালো তুমি খালা
মই খোৱা নাই
অ একচেকেণ্ড ৰবা মই অনলাইন মাৰি লও হা
উম উম
আচ্ছা
উ
ওহো মোৰ বুকুৰে এহ
হেল্ল'
উম হেল্ল'
অ কোৱা বাকী মই ভালোকপোং গৈ আছো যাবা নেকি
কণ্টেক কৰিলে যাব পাৰিম
অ আহিবা যদি আহা মানে মই ভালোক পোঙতে থাকিম বাৰু এতিয়া।
অ,
যদি আহা তেন্তে আহিব পাৰিবা।
অ ঠিকেই আছে।
থাকিম মানে নাথাকো বাট মানে এনে ফুৰিব গৈছো লগৰ জনীৰ ঘৰলে।
আ চাহ খাহ চাহ খলা।
চাহ খালো তুমি খালা।
মই নাই খোৱা।
অ কিয়।
এনেই মই মানে এতিয়া মেগী খাই আছো। মই চাহ নাখাও ৰাতিপুৱা হা হা।
অ অ মাহত।
আছে ঘৰত মানে ভাত বনাই আছে চাগে।
কি কৰিছে মাহঁতে।
ভাত বনাই আছে মাহ,
ইমান ৰাতিপুৱাই ভাত বনালে,
অ দেউতাহঁত কাম যাব যে এতিয়া আৰু দাদা দি ডিউটি যাব।
দাদাই কিবা কৰে।
উম,
কি কৰে।
উম এই আৰ্মি কেমত কাম কৰে মানে চিকিউৰিটি কৰে।
আচ্ছা আ, ঠিকে আছে তেনে হলে। হেল্ল',
হেল্ল,
হেল্ল' কোৱা কোৱা।
ক'ত আছা এতিয়া।
মই তোমাৰ বালিৰ পৰা। যাব নেকি।
উম কত পইচা।
কোৱা এ মই সুধিছো যাব নেকি বুলি গাঢ়ী খন।
হেল্ল',
অ কোৱা।
বালিপাৰাত কি কৰি আছা কৈছো।
বালিপাৰা পৰা ভালোক পোঙ।
অ অ যোৱা যোৱা।
তাকে।
উম,
ইমান ৰাতিপুৱা উলাই আহিছো আজি।
উম,
আহিছে নে ভালোক পোঙ আগতে।
উ নাই যোৱা যোৱা নাই।
অ বাৰ মানে অহা নাই।
যোৱা নাই মই আৰে লগৰ খিনি গলেহে যাম মই অকলে যাম নেকি।
আহিবতো পাৰা মইতো আহিছো ন।
অ, গোৱালপাৰা যায় বাৰু।
বাকি কিবা কৰিম বুলি ভাবিছা নেকি হা- হা
মানে কেতিয়ালৈকে থাকিবা মান তাত?
হেই মই বেছি টাইম নাথাকো গুচি আহিম আজি।
আজি গুচি আহিবা?
অ, তিনটা মানত গুচি আহিম।
কিয় ইমান জল্দি?
মোৰ লগৰজনীৰ ঘৰতহে গৈ আছো এনে ফুৰিবলে।
অ', অ', যোৱা- যোৱা ফুৰি আহিবা।
হা?
যোৱা কৈছো ফুৰি আহিবা।
উম, তোমাক আগতে কণ্টেক্ট কৰিব লাগিছিল ন' আহিব পাৰিলা হয়।
উম, তুমি নকৰিলা আৰু।
উম?
তুমি কন্টেকে নকৰিলা আৰু।
অ, মানে ক'ব সময়ে নহয়।
উম, মানে ৰিচাৰ্জটো খতম হৈ গৈছে আজি মোৰ।
অ, ঘচপট লৈ আছা নেকি?
উম, ঘৰৰ পাছ লৈ আছো মা ফাদাৰৰ মবাইলৰ পৰা মানে ভৰাব যাম পিছত কৰি মানে পিছত মানে এতিয়াতো দোকান নোখোলে নহয় মানুহজনে।
হম।
ভৰাব যাব লাগিব পিছত।
উম - উম
হেল্ল', কোৱা আকৌ?
হা?
টোহনে বিজনেছ কৰিছ নেকি কিবা?
ন' তেনেকা বিজনেছটো নাই বাৰু বৰ্তমান এনে জাষ্ট পাৰ্টটাইম জব টাইপৰ মানে কিবা এটা কৰি আছো আৰু।
অ', অ', অ', ঠিকে আছে।
তুমি?
মই নকৰোঁ মোৰ মানে নহয় গৈ মানে টাইমটো মই তোমাৰ মই এতিয়া উঠো মই তোমাৰ ধৰ পাঁচটা বজাত ৰানিং কৰি আহি পেলাই জিম কৰিব যাও জিম কৰি আহি মানে দেৰি হয় মানে টাইম তাছত ভাত খাই মানে ডাইৰেক্ট মানে কম্পিউটাৰ ক্লাছে যাওঁ।
এনেকে কৰিম বুলি ভাবিছা নেকি?
আহ
তুমি গৰলেইকে আহা কৰিম উম।
হেল্ল',
কোৱা?
কি কৈ আছা কচো
মই কৈ আঁছো যে কিবা কৰি আছা নেকি? অ', অ', আচ্ছা।
ক'ত আছা ইমান হাল্লা হৈ আছে?
এ বহি আছো গাড়ীত।
অ অকলে গৈছা?
অ কলেজ, অ অকলে আহিছো।
অ।
পিছত কণ্টেক্ট কৰিবা ন?
অ কোৱা। কৰিম বোলো কিয় নকৰিম?
কোৱা আৰু?
কোৱা। কথা পাতি একদম কি কম মই এনে চলিছে আৰু।
তুমি কিমানত পঢ়ি আছা?
মই ছেকেণ্ড ইয়াৰ। উ
কি আছে?
উম। কোৱা, অ তাকে। পঢ়িবটো লাগিবই ন। পঢ়িবটো লাগিবই বোলো উপায়টো নাই।
অ ফাইনেলো আহিব এতিয়া তোমাৰ।
য়া অ গ'ল।
দিয়া হ'ব দিয়া পাছত কন্টেক কৰিম ন তোমাক? অ ঠিক আছে, আহ ঠিক আছে।